হেল্ল'
হেল্ল'
অ'
অ' আছো এনে তুমি?
ময়ো এনেই আছোঁ চাহ পানী খাই অলপ ৰেষ্ট লৈছোঁ ৰ'বা, তুমি? খালানে চাহ তাহ নাই এতিয়া দেৰি আছে ৰ
অ' অ' কেইটামানত খোৱা এনে তোমালোকে নাই নাই।
অ', মোৰ দেৰি আছে মানে এঘাৰটাই হৈ যায় আৰু। এতিয়া বনাবই যোৱা নাই।
হয় ন আমাৰো উম উম। আমাৰো তেনেকে হয় অলপ আগত চাহ তাহ খালোহে মানে, দেৰিকে খাম আৰু।
সেইটোৱে মানে চবে কামৰ পৰা আহে ন দেৰিকে। সাতটা আঠটা বাজে তেনেকে দেৰিয়ে হৈ যায়।
অ' আমাৰো সেনেকে হয়। উম উম। মানে চাহ তাহ টো অকমান দেৰিকে খাওঁ।
অ' শুনিছোঁ শুনিছোঁ।
অ' অ'। সেইটোয়ে ক'লো চাহ তাহ মানে দেৰিকে খোৱা যায় ন তাৰপিছত ভোক নালাগে।
অ'
টোৰ কাৰণে দেৰিকে খোৱা যায় আৰু ভাতটো।
অ' এতিয়া কি কৰি আছা পিছে?
উম এনে আছো। ভন্টিৰ লগত কথা পাতি আছিলো।
হয় নেকি? ময়ো এনেই আৰু মানে। এ কিবা ক্লাছৰ ওপৰত মানে অলপ ডিচকাছ কৰিছিলো এতিয়া আৰু। তোমাৰ লগত কথা পাতি।
অ' অ' কি ডিচকাছ কৰি আছিলা এছাইনমেণ্ট নেকি?
এনেই আৰু কম্পিউটাৰ কৰ্চৰ কথা আজিকালি লগা হৈছে। কম্পিউটাৰ ক'ৰ্চটো
হয় হয়। আজিকালি এনেও মানে কম্পিউটাৰ কৰ্চটো। কম্পিউটাৰ নহ'লে নহয়ে।
সেইটোৱে যিকোনো মানে এটা জব কৰিবা। ফাৰ্ষ্টতটে মানে কম্পিউটাৰ কৰ্ষ্টটোৱে তোমাক বাৰু চায়।
হা অ' কম্পিউটাৰ লাগে নহ'লে নহয়ে। আজিকালি কম্পিউটাৰ নহলে জবো নাপায়।
সেইটোৱেতো মানে মেক্সিমাম জব কম্পিউটাৰৰ ওপৰতে ডিপেণ্ড। কম্পিউটাৰ নহ'লে আৰু জব নাপায়ে।
অ' আৰু মানে। এতিয়া মানে হেৰিতটো এনেকে হৈ গৈছে ন' যে চব অনলাইনৰ পৰাই হয়।
সেইটোয়ে আজিকালি আৰু এয়াই চলিছেচোন এতিয়া আৰু।
এয়াই হা। সেইটো কাৰণে কম্পিউটাৰটো লাগে। উম হয় -হয়
এতিয়া তুমি পঢ়া পাতি কৰি আছানে?
অ' নাই এতিয়া মই জব কৰি আছো।
অ' জব কৰি আছা নেকি!
উম, উম।
ঠিকে আছে দিয়া মই পঢ়িয়ে আছোঁ দিয়া।
অ'
পঢ়াতো আজিকালি লাগে নহয়।
অ' হয় উম- উম। আজিকালি মানে সেনেকে তুমি গ্ৰেজুৱেন কমপ্লিট কৰিলেও। একো লাভ নাই।
উ।
অ' আজিকালি তোমাৰ হেৰি লাগে কিবা এটা লাইন লৈ পঢ়িব লাগে। তেতিয়াহে জব পায় মানে জব পোৱা ইজি হয় হা- হা উম।
বহুত মানে অলপ মানে। কম্পিটিচন টাইপ ভাবিছে আজিকালিৰ দিনত। আগৰ মানুহেতো সোনকালে জব পাইছিলে।
উ'ম।
আমাৰ দিনতহে এনেকুৱা হৈছে।
হেৰি পপুলেশ্যনো বাঢ়ি গৈছে আৰু মানে আগতে যেনেকুৱা। তোমাৰতো হেৰি নালাগিছিলে ন' ইমান কম্পিউটাৰ ৱাইজ। তোমাৰ হেৰি এ এনে কাম চাম বোৰ পায়ে গৈছিলে।
আজিকালি নাপায় আজিকালি বহুত পঢ়িব লাগে তাৰপিছতহে। তাকো পঢ়াৰ পিছতো মানে বহুতে নাপায়ে।
আ পঢ়। হয়, হয়। গ্ৰেজুৱেচন কমপ্লিট কৰা পাছতে মানে তোমাৰ এক্সটা পঢ়িব লাগে। গ্ৰেচন নকৰি কিনে যদি তুমি লাইন পঢ়া কিবা কৰ লোৱা আই টি এ, আই টি আই, আই আই টি, আই ইটো কৰিবৰ কাৰণেতো বহুত হেৰি লাগি দিয়াচোন।
চবতে কষ্টটো আছেও লগতে লাইনবোৰ আহিলে আৰু পইচাও লাগিব।।
অ, পইচাও লাগে আমাৰ মানে মিডিল ক্লাছৰ মানে সেটো গ্ৰেজুৱেচন কৰাত তয়ে আৰু বেলেগ উম, কৰিবই নোৱাৰি। কাৰণ পইচা লাগে ন, বহুত উম।
উম, তাতে আৰু বহুত মানে লাইন পঢ়িলে মানে লাগিবই বহুত লাগিব।
অ, বহুত লাগে। আৰু মানে তুমি চোৱা লাইন লৈ অ, লাই অ, লাইন লৈ পঢ়িলেও এটা মানে ভাল আছে ধৰা তুমি জল্দি মানে জব চব পাই যাবা আৰু ভাল জব পাবা। ত' তেতিয়া তোমাৰ যিখিনি পইচা গৈছে আৰু সেইখিনি আৰ্ণ কৰি লৈ ল'ব পাৰিবা।
উম, হয় সেইটো।
উম, কিন্তু আমাৰ সেইখিনি সময়ত থাকিবও লাগিল আৰ আমাৰ যিহেতু মিডেল ক্লাছ হয় ন'?
সেইটোৱে মিডিল ক্লাছৰ সেইটোয়ে এটা প্ৰব্লেম সোনকালে মানে লাগ বুলি ক'লে বস্তুটো আমি নাপাওঁ যে, পাওঁ কিন্তু অলপ টাইম লাগে আৰু।
হয়।
সেইটোৱে আমাৰ এটা প্ৰব্লেম নহলেতো কিমান খিনি কৰিব পৰা গলে হয় এতিয়ালৈকে।
উম- উম হম, আহ এতিয়া মানে তুমি কি কৰিব লাগিব জানা? এতিয়াতো ছোৱা তুমি গ্ৰেজুৱেচন -গ্ৰেজুৱেচন কৰি আছা ন?
হয়।
অহ, সেইটো কৰি কেনে তুমি হেৰি কৰিব পাৰা মানে জবো কৰি থাকিলা তাৰ পিছত অ, ক্লাছো কৰিলা সেনেকে কৰিব লাগিব আৰু।
ময়ো সেইটোৱে ভাবিছোঁ নেক্সট ইয়েৰৰ পৰা তেনকে কৰিম বুলি ভাবিছোঁ।
অ, আৰু আজিকালি মানে অ, জব এটা অ, মানে হেৰি কৰে ইণ্টাৰভিউ দিব গ'লে মানে এক্সপিৰিয়েঞ্চ বিচাৰে ন?
হয়।
এক্সপিৰিয়েন্ঞ্চ নাথাকিলেওঁ মানে ল'ব নিবিচাৰে।
উম,
উম, এক্সপিৰিয়েন্স লাগেই চবতে তোমাৰ যদি কিছুমান মানে হেৰিত গ'লা আৰু কম্পানী- চম্পানীত তোমাৰ যদি চিনাকি আছে তাতে। অ, তেতিয়াহে মানে যদি চিনাকি জনে কৈ দিয়ে যে লোৱা বুলি মোৰ চিনাক কি হয় তেতিয়াহে সেনেকেকে লয়। এনেতো তোমাৰ যদি ক-কতো চিনাকি নাথাকে তো নলয়ে। তোমাৰ এক্সপিৰিয়েঞ্চ বিচাৰিব।
এক্সপিৰিয়েঞ্চটো বিচাৰে আজিকালি চবতে লাগে।
উম -উম
এতিয়া ময়ো ভাবিছোঁ আৰু যে এইবছৰ কম্পিউটাৰৰ ক'ৰ্চটো কমপ্লিট কৰি লওঁ তাৰপিছত নেক্সট ইয়াৰ আৰু অলপ জবৰ কাৰণে চাম।
কৰিবা সৰু সৰা হ'লে মানে কিছুমানেতো লাজ কৰেযে মই ইমান গ্ৰেজুৱেশ্যন পাছ কৰিছোঁ ত' ইমান কি সৰু কাম কৰিম। ত সেইটো কামটো কৰি ল'বা, এক্সপিৰিয়েঞ্চ হৈ যাব ন? এক্সপেৰিয়েন্স হৈ যোৱা পিছত তুমি তেতিয়া বেলেগ মানে ভাল কাম পাবা আৰু মোৰ এটো এক্স এক্সপেৰিয়েন্স আছিল এনে এনেকে। মই তেতিয়া পঢ়িও আছিলোঁ, ইটোও কৰি আছিলোঁ। তেতিয়া মানে অকমান পোৱাতো ইজি হৈ যায়। উম, উম।
এনেও এজি এ ফ্ৰেচাৰছ এনেও সিহঁত তে তোমাৰ অ, টোৱেলভ থাউজেণ্ড বা টেন থাউজেণ্ড পৰা ই ষ্টাৰ্ট কৰে। তাতকৈ বেছি এনেও নিদিয়ে।
উম হুম। নহয় এক্সপিৰিয়েঞ্চ থাকিলেই নহয় এক্সপিৰিয়েঞ্চ থাকিলেই মানে তোমাৰ ধৰা এনেকে চৰুম তৰুম, সেইবিলাকতে মানে টুৱেলভ কে দিয়ে। আৰু তোমাৰ যদি ফ্ৰেচাৰছ হয় এনে শুনিছোঁ আৰু এইত কে দিয়ে আৰু সেনেকে তাইপ। তাতকে বেছি নিদিয়ে।
হলে মানে এক্সপিৰিয়েঞ্চ হলে মানে ডিমাণ্ড কৰিব পাৰি।
অ', ডিমাণ্ড কৰিব পাৰি হ।
কিন্তু ফ্ৰেছাৰ্জ হ'লে ডিমাণ্ড কৰিব নোৱাৰি সেইটো এটা প্ৰব্লেম।
উম, সিহঁতে ক'ব যে অ', এতিয়া তুমিতো ফ্ৰেছৱাচ হয় আমাৰ ইয়াতে কাম বোৰতো নাজানা, আমি তোমাক শিকাম হে। তই ইমান পইচা টো দিব নোৱাৰোঁ এনেকে টাইপ ক'ব আৰু তেতিয়া আমিওতো ক'ব নোৱাৰোঁ অ', সি কিম সেয়া সে তেনেকুৱা টাইপ হৈ যায়।
সেইটোৱে সেইকাৰণে আৰু বেছি দিব নোৱাৰে সিহঁতেও, আমিও খুজিব নোৱাৰোঁ।
খুজিব নোৱাৰোঁ হা।
হ'লেও ঠিকেই আছে একো নকৰাতকৈ কিবা এটাটো পাম।
অ', অ'।
এটলিষ্ট মানে নিজৰ হাত খৰচটো আহিব।
উম, হুম।
নিজৰ পেৰেণ্টছক খুজিব নালাগে।
অ', সেইটোয়ে সেইখিনিয়ে সেইখিনি হলে হ'ল আৰু। ত এ হা হ ত অলপ চলপ দিবও পাৰিবা ঘৰত।
উম, সেইটোয়ে।
থাকা
অলপমান দিলেও বহুত দিয়া যেন হয় ন? কিবা এটা কৰি কিনে দিয়েতো আছোঁ।
অ'।
এনেই বহি থকাতকে এতিয়াতো আজিকালিৰ মানে গ্ৰেজুৱেচন কৰিলে মোৰ মতে তে কামো কৰি থাকিব লাগে, গ্ৰেজুৱেচনো কৰি
অ', অ', হা কাৰণ তোমাৰ চোৱা গ্ৰেজুৱেচনটো আজিকালি চাৰি বছৰ হৈছে ন? চাৰি বছৰ এনে তোমাৰ টাইম ৱেষ্ট হ'ব। যেনেকুৱা টাইপ, উম।
চাৰ্টিফিকেটৰ নামত।
তাকো পিছত তোমাৰ জবৰ কাৰণে কামো নাহিব, তুমি গ্ৰেজুৱেচনহে কৰিছা সেইটোতো চবে কৰিছে।
সেইটোৱে। কিন্তু হ'লেও গ্ৰেজুৱেচন থাকিলে অলপ কিছুমান জব
অ', অ', সেইতাও পোৱা যায় হা।
যেনেকুৱা বেংকিঙৰে হওঁক, বেংকিঙতো মানে গ্ৰেজুৱেচন লাগে।
তোমাৰ অ', বেংকিঙতো তোমাৰ গ্ৰেজুৱেচন মানে হেৰি কমাৰ্চ হ'লে সেইটো ভাল আৰু। অকণ ভাল পষ্টত পাবা তেনেকুৱা টাইপ। আৰু আৰ্টছ কৰিলে মানে নাপায়।
হ'লেও পাই মানে মই এটা ক'ৰ্চ কৰি আছো ন তাৰ পৰা মানে দি দিয়ে।
অ'অ' হয় নেকি? অ' অ' তোমাৰ যদি সেইবিলাক কম্পিউটাৰ বেছি কত যদি আছে হয় নে নহয় জানা তুমি আৰ্টচ কৰি কিনেও ত তোমাক দি দিয়ে। তেতিয়া দি দিয়ে বেংকিঙৰ কামত তেনেকোৱা হ'লে ভাল।
হ'ব দিয়া তেনেহলে। পিছত এদিন আৰু কথা পাতিম, অ' অ' ঠিক আছে দিয়া হ'ব।
উম।
উম।